অই গুড মৰ্ণিং।
এই মৰ্ণিং-মৰ্ণিং
ইয়া-ইয়া। কি কৰিছা?
এয়া ভাত
শুনিছা নাই শুনিছা নাই
শুনিছো শুনিছো তুমি শুনিছো তুমি
অ শুনি শুনি আছো শুনি আছো মোৰ খবৰ খাতি খবৰ খাতি আ ছো বোলো জীয়াই যেনে তেনে
অ তাকে আছা মাতত লাগিছে বাৰু জীয়াই থকা বুলি
মাতত জীয়াই থকাৰ নিচিনা লাগিছে ন জীয়াই আছো জীয়াই আছো তাকে ভাবিছো জীয়াই আছো নিচিনা লাগিছে বুলি
তাকে অ কাইলৈ পৰীক্ষা যে অলপ পেনিক হৈছো
অকমান হৈছা ন এলা হ'ব লাগে হ'ব লাগে পেনিক হলেহে অলপ চিৰিয়াছ হ'ব পাৰিবা
সেইটোৱে দিচ কল দা ৰিয়েল মিচেজ অফ দা
ইয়া ইয়ায়া অ ইয়া আইনডা
ইউ নও নও হু উ প বালা ইঙা লগত কি মিল কি বহী কলেই খাই থাকিলে
হু হু উম এতিয়া তুমি ভাত চাত খালা ন
খালো খালো
আচ্ছা সেইটো কথা মই তোমাক খোৱা নাই বাৰু ভাত বনাই আছে খাম আৰু হ'লে লাহেকে
তোমালোকৰ ইমান দেৰিক বনাই নে আৰু মা কলেজ যে কি দেই এতিয়াও যদি ভাত ইমান দেৰিকে বনে
হা
মা বোলো কলেজ যায় কেতিয়া অ কি স্কুল
মা হেৰি আজি নাই যোৱা
কেলে
জানো পাই ময়ো গম নাপাও কেলে নহ'লে কেতিয়াবা জল্দি বনায় কেতিয়াবা দেৰিকে বনায় তেনেকোৱা কৰে আও টাইম লিমিট নাই আহ ভাত খোৱাৰ পিছত এতিয়া অকণমান দেৰিকে লগৰ কেইটা আহিব ধুনীয়াকে কেৰম অলপ খেলিমগে গৈ পেলাই
উম মোৰ কামটো কৰি থৈ যাবা মোৰ কামটো কৰি যাবা
কামটো মানে
এইটো কাম বোলো
অ অ য়েছ য়েছ য়েছ
হ'ব নাই
অকে অকে অকে হ'ব লাগে
তই এইখন বিচাৰিয়ে পোৱা নাছিলো এই নোটচ বহীখন বিচাৰি আছিলো
অ নোটছৰ বহী আচ্ছা
তাকেহে উপায় অকন চাও নপঢ়িলেও নোৱাৰি নহয় অকমান পঢ়িছো যদিও মানে তথাপিও নিজকে প্ৰিপেয়াৰ কৰি যাবই লাগিব
লাগিব লাগিব একদম সেইটো হয়
কি হ'ল এইখনো সহায়িকে এইখনো তাকে এইও
বাকী বাকী হেৰি চুইজাৰলেণ্ডৰ পৰা আহিলানে তুমি।
মই আহিলো কেতিইয়াবা আহিলো এই পৰীক্ষা দিবৰ কাৰণে আহিব লগা হ'ল আকৌ।
অ', সেইটো হয় বাৰু
এয়া মাহ মাহঁতে কৈছে কিমানো বিজনেছ লাগি থাকিবি অলপ এইবোৰ কামো কৰ।
অকমান এইবিলাক কৰি থাকিব লাগে সেইটো হয় দেই এইবিলাক হয় মানে
আাগে জ্ঞানো
অ', জ্ঞান অলপ লাগে মানে
তিহতে কুকুৰ চুকুৰ হ ত তাকে অকণ কুকুৰ চুকুৰ ভাল পাওঁ চাৰিওফালে কুকুৰে থাকে। আগতে কলেজত
অ', সেইটো হয় বাৰু দেই মই বুজিছোঁ একয়েই বাৰু।
আহ মিচ কৰিছ নেকি ইনড্ৰাৰিক্টলি কলে হৈ গ'ল।
মানে ইনড্ৰাক্টলি ক'লেও বুজি পাইছোঁ মানে লাগি যায় যে কেনেবাকে গাত।
অ', ফুছে নে কি।
হা
মোৰ তোমাৰ কথাহে হাঁহি উঠে আগতে পুৰা বৰ্ণিলৰ লগত বহা এতিয়া তাৰিপিছত আমাৰ লগলৈ আহিলা।
প্ৰথমতে গ'লে ফাৰ্ষ্ট এ গ সিহঁতিও বহে আৰু
কাজিয়া গ মনত আছেনে নাই আমাৰ ঘৰলৈ বৰ্ণিল লগতে আহিছা তুমি।
উ বৰ্ণিলৰ লগতে গৈছোঁ হয় বাৰু দেই এই তোমাৰ ভইচটো অলপ সৰুকে আহিছে। ওচৰলৈ আহ আও অলপ।
এতিয়াও সৈ আহিছোঁ।
এ এতিয়া একেবাৰে সৰুকৈ আহিছে।
এ কেইবাৰ অহা নাই।
একেবাৰে আহে একেবাৰ।
আহিছে নে?
নাই একেবাৰে সৰুকে আহিছে।
অ', মোৰ মাইকতটো গ'ল নেকি আকৌ।
এ তুমি আঁতৰ পৰা গৈ আছা চাগে।
এই মই কাণত লগাই কৈ আছোঁ।
কানত লগাই গৈ থাকোঁতে ইমান অকমানি কে হৈছে যে।
এৰা পানী সোমাল নেকি মূৰ ধুই আছিলোঁ যে।
অ', এতিয়া আহিছ বাৰু দেই।
চাইছে।
এতিয়া আহিছ আহিছে।
এই নেটৱৰ্কতটো অলপ কমি গৈছে থাকে।
হ'ব বাই সেই ব বৰাৰ লগতে গৈছিলোঁ। তাকে।
উম আহ দে।
এতিয়া এতিয়া তাৰ লগত হেৰিয়ে নাই কানেকশ্যনেই নাই।
কাণেকশ্যনে নাই আমাৰ লগত পৰিলা আকৌ তুমি।
সেইটো হয় তাৰ মোৰ নাম্বাৰ আছে নে মোৰ সেইটোও সন্দেহে।
আগতে বৰ্নিলৰ লগত কি পাগলা আৰু তুমি।
উম বৰ্নিল আৰু অভিজ্ঞান
তোমাৰ ন আমাৰ লগত বহিবলৈ কোনে ক'লে? তোমালোকৰ তোমাৰ নিজেও মন গ'ল নেকি?
নিজে মানে মোৰ মনে ক'লে যে সেইকেইটা মানে মোৰ টাইপৰ।
উম তাকে তুমি আমাৰ জেগাত দখল কৰিলো মোৰ জেগাত
এ মনত পৰি অ মনতহে মনলৈ আহিলে তেনেকুৱা আগে ফিলিংছ টা জাগি গ'ল মানে, তাপা বলো নাই
মই থাকিব নোৱাৰো।
নোৱাৰো, চেঞ্জ কৰিবই লাগিব।
তাৰপা সেনেকে তই খকতীয়া কৰি পেলাই সেইখন কৰি পেলাল।
তোমাৰ তথাপিও ইমান ফকতিয় নাই হোৱা।
এই বহুত অ বিদ্যা ইলেভেনৰ নিচিনা যদি চিৰিয়াচনেচটো মোৰ টুৱেলভত থাকিলেহেতেন
তুমি তুমি পঢ়ি-পঢ়িছিলা কাৰ লগত? বহি চিলাৰ লগতহে কথা, মানুহে ব-বহাৰ লগতহে কথা বোলো। আমাৰ দুখুন মাজৰ মেঞ্চৰ আগলে গয়ে নাপালো টুৱেলভত।
সেইটোৱেটো সেইটোৱে টো মেইন কথা।
হৈ গৈছেগে আগৰ সদায় কেলে ইমান মোক ন চবক কয় ৰুমানৰ এখন বেঞ্চ মোৰ তাৰ তাৰ লগত বা তাৰ পিছৰ বেঞ্চ খনতে মোৰ কথা নাই দেবাচিচ-চেবাচিচ কথা নাই মই যাৰ লগত পাওঁ তাৰ লগতে বহি দিওঁ, কিন্তু মিছাহঁতৰ লগত নবহো আৰু।
অ মোৰ কথা নাই বাৰু। মই যাৰ লগতে পাওঁ তাৰ লগতে বহি যাওঁ।
কিন্তু পিছত জেগাৰ কাৰণে কাজিয়া কৰি থাকাহি।
সেইতু বেলেগ কথা আৰু।
এই কাৰল চুমনক বা কপ-কপিল উঠোৱা তোমালোকে।
কপিলক মেইন, সেইটো বেছেৰাটো
সিহঁতে চাৰিটা ইমান কষ্ট কৰি বহে। সুমন, ৰুমান, কৌশিক আৰু
কপিল।
কপিল অ। আৰু তুমি পিছত পাৱাহি ওপৰ পৰা আহি
কপিলক বা কাৰবাক এটা উঠাই পেলাই পঠিয়াই দিওঁ।
ৰুম-ৰুমানা ওচৰত বহিবলৈ গোটেইখিনি
সেই বেঞ্চখনত মানে কিবা এটা হেৰি থাকি গ'ল।
স্মৃতি।
স্মৃতি-স্মৃতি সঁচাকৈ একেবাৰে লাষ্ট-লাষ্টত বহিও ভাল নালাগে, একেবাৰে আগত বহিও ভাল নালাগে।
মোৰোটো মোৰ কথা নাই
কথা নাই অ।
মোৰ কথা নাই মই য'তে পাওঁ ত বহো দে-দেবাইচৰ লগতো বহো, নয়নৰ লগত নয়নৰ লগত বহিলে বেছি বেয়া আৰু।
দুটা ইয়াত খুচুৰা, খুচৰি-মুচৰি গোটেই কেইটা আৰু ন ৰাতুলৰ লগত পৰিলে', এ', -এ', -এ', নয়নৰ কথা কি, নয়নৰ?
নয়নৰ লগত বহিলে বোলোঁ ফচাৰ চান্স বেছি থাকে',
কি? হি', আৰু ৰাতুল আৰু পাৰ্থৰ লগত বহিলেতো মোক অবস্থ', গোটেই ক্লাছতো অশান্তি দিয়ে এই দুটাই',
হুমহুম', হি', -হি', পাইছোঁ - পাইছোঁ', অ' মই তেনেকে কাৰোবাৰ লগত বহিলে গোটেই ক্লাছতো অশান্তি পাওঁ, কোন আছিলে পাহৰি থাকিলোঁ',
ই', -এই', মোৰ, ৰাতুল আৰু ন এই পাৰ্থ',
ৰাতুল আৰু পাৰ্থ অহ', -হ', মোৰ কাৰ পৰা', পাইছোঁ, কাৰ পৰা পাইছিলোঁ পাহৰি থাকিলোঁ', এই হেৰিহঁতে আছিলে নি, বৰ্ণিলহঁতে আছিলে বোলে',
সিহঁতক তোমাৰ অশান্তি নকৰে',
অশান্তি নকৰে বাৰু দেই',
তুমি মানে সিহঁতৰ কথা শুনিব নোৱাৰা নে কি? এবাৰ জোচত', টুৱেলভত এবাৰ জোচত বহিছিলোঁ নেকি মই? এ', তাৰপিছত মই নয়নমণি আৰু কোনোবা এটা, পাৰ', - ৰৰৰ', ৰাতুল, নোপোৱা ছেকেঞ্চত বহিছিলোঁ',
উম', - হুম', পাছফালে',
অ', তুমি মোৰ পিছফালৰ বেঞ্চখনত বহিছিলে, এ', কাষত তাকৌ', মই-মইও কাষত বহিছিলোঁ',
কাষতে',
অহ', মুখত আৰু মে'মেতো মোক দেখিবই নোৱাৰে',
দেখিবই নোৱাৰে হিহি',
নহয়, মিছা নহয় তুমি নিজেই চোৱা',
নাই সেইটো হয়', -হয়', মই বুজিছোঁ, সেইটো বুজিছোঁ', সেইয়াই আৰু', তেনেকুৱা হয় মানুহৰ জীৱনত, কলেজীয়া জীৱনত, স্কুলীয়া জীৱনত',
কিন্তু কলেজত সেয়া কৰিলে নহ'ব আৰু',
বেয়া কৰিলে নহ'ব, একদম',
অলপ, ছিৰিয়াছ হ'ব লাগিব',
এতিয়া যি দেখিছোঁ, তাতকে বেছিহে বেয়া হ'বগে যেন লাগিছে', গোটে সোপা ইয়াত, গোটেই সোপাই ইয়াতে ল'লেগে আকৌ গৈ পেলাই',
মোৰ লগৰটো ই', - ই', আছে, মানস আছে',
মানস আছে, অ',
মই বাৰু অহা বছৰলৈ আকৌ দিম যে, অ',
তোমাৰ অলপ ভালেই',
মানস, তথাপিও মানুহটো কিবা নিচিনা',
কিবা নিচিনা নি?
মানে কিবা আৰু, মানে কথাটো কি কৈছোঁ তুমি গম পাইছা নে?
পাইছোঁ', - পাইছোঁ', মই অলপ বুজি পাইছোঁ', ফোন আহিছিলে, ফোন আহিছিলে, ফোন আহিছিলে, অও', অ'কে ফোন মাৰিছিলে, অ'কে',
হাঁ?
মানে অ'কে ফোন মাৰিছিলে, অকে, মানে অফিচৰ পৰা, বেয়া টাইম',
অ'। তাকেহে, তোমাৰ যাবলে হৈছে তেতিয়া।
হাঁ?
তোমাৰ যাবলে হৈছে বোলো।
এক ছেকেণ্ড ৰ'বা। কিহৰ টিউচন কৰিব লাগে তহঁতক? কেতিয়া? কেতিয়া? মই ঘৰতে নাথাকো নহয়। এমাহত ত্ৰিশ টকা। তই শুই থাকগে যা, ঘৰলে গৈপেলাই শুই থাকগে যা। যাচোন। তই এইখনৰ পৰা আতৰ যা, হেল্ল'। নকৰোঁ মই, টিউচন ছিউছন। হেল্ল'।
হেল্ল', হ', কি হৈছে ইয়াৰ?
এই ঘৰৰ আগফালৰ পোৱালি তিনটা, টিউচন কৰি দিব লাগে বোলে।
ঐ, ত্ৰিশ টকা, নব্বৈ টকা পাবা মাহে।
সেহঁতৰ ঘৰতেই কৰিবা? বাহ, ইমান বিজি নে?
ইনে টাইম নাই আকৌ, ইনে টাইম নাই, ফকটীয়াকে।
হুঁহ।
চাকৰি কৰা এটা, চাক-চাকৰি কৰা মানুহকিটাৰ যদি অলপ টাইম থাকে, মোৰ তাকো নাই নেকি।
অ', অ', পিলিং পালাংকে ঘূৰি ফুৰিব লাগে যে।
উ, হুহ, পিলিঙীয়া ডেকা।
উম সেইটোৱেই, পিলিঙা ডেকা।
ই এনেকা, সেইটোৱেই আৰু।
তাকেহে।
বাকী, তেনে চুইজাৰলেণ্ডৰ পৰা তুমি আহিলাগে ন?
আহিলোঁ তাকে, তাকে টাইমো হ'ব লৈছে আও।
টাইমো লৈছে তাকে, একজাম চেগজাম দি আকৌ যাবা নেকি?
যাম চাগে।
একজামটো দি লোৱা, ফুৰিব যাম অলপ, এইফালে, এই আমাৰ আমাৰ ইয়াতেই ঘূৰিম অলপ, এইফালে আনিনি চানিনি।
আমাৰ লগৰখিনি লগতে, তেলটো তুমি ভৰাবা।
মই দি দিম, এইবিলাক কথা নাই বাৰু।
অ', সেইটো পইচাই নদন বদন নহয়।
নদন বদন হেৰিয়তে লৈ যাম।